হেল্ল! আহ কি খবৰ?
ভাল ভাল। তোমাৰ কি খবৰ?
ভালেই দিয়া।
ভালেই। কি কৰি আছিলা?
এ এনেই আছিলো। তুমি?
মইও এই ছাতৰওপৰত অলপ আহিছো খোজকাাঢ়ি আছো।
অ তোমালোকৰ বতাহ মাৰি থাকে ন।
অ ভাল লাগে মানে বতাহ মাৰি থাকে প্লাছ তোমাৰ এই মোনটো ইমান ধুনীয়াকে ওলাইছে দেখিছা নে বাহিৰত।
আহ।
কি ধুনীয়াকে ওলাইছে চায়ে ভাল লাগিছে কিবা চাটপত আহি পিনে মনটোকে চাই আছো। ইমান ধুনীয়াকে ওলাইছে। চাহ খালো চাহ খালো চাহ তাহ খাইে আহিছো চাহৰ ওপৰত খোজকাঢ়িব। তুমি খালা?
মই খালোঁদিয়ে। ইণ্টাৰ্ণশ্বিপ কৰি আছানে?
ইণ্টাৰনশ্বিপ কৰি আছো। মই তোমাৰ কালিৰ পৰা গৈছো।
উম।
তাৰছত কালি গলো আজি গলো। সে আৰু আম কেনেকুৱা লাগিছে মানে বেয়া লগা নাই। ক'ব গলে ভালেই লাগিছে। উ মানে এনেকুৱাও নহয় যে গৈছো বোলে বহুত খটাইছে টো কৰ সেইটো কৰ ইটো কৰ আমি বিশ্বাস কৰা গৈছো বহি আছোঁ আছোঁ তাৰ পাছত সুধো যে কি কৰিব লাগে তাৰ পাছত আম হেৰি কি কয় তাৰপিছত ক আজি আজি আকৌ আমাক কাম দিছিলে এনেকে ৰিভিউ দিব তোমাক যে মই দিলো টো ৰিভিউ দিবলে আমাক আৰু আজি সেয়া কাম দিছিলে।
অ।
হে নেনেকে ৰিভিউ দিব।
কিমান সময় থাকা।
তোমাৰ টেন থাৰ্টিৰ পৰা আহা আমি নিজৰ মৰতে আহিছো হা, কালিও আমি থ্ৰী থাৰ্টি মানত ঘৰ পৰা ঘৰহে ওলাইছে, ইন্টাৰ্শ্বিপৰ পৰা ওলাই দিছিলো।
অ'।
আৰু আজিও আমি সেই সেনেকে ফ'ৰ থাৰ্টি মানতে ওলাইছো।
অহ'।
ওলাইছো বা-বৰ্তমানলৈকে টাইতো কোৱা নাই আমাক। মানে আ মেনেজাৰজন বহুত ফ্ৰেণ্ডলি হয়।
অহ'।
ফ্ৰেণ্ডলি কাৰণে আমাক সিমান এনেকে কাম নেনে মানে এতিয়া শ্ব'ৰুমত মানে তোমাৰ কি হয় এনেকে বাইক চাইক ডিলিভাৰ হেৰি কৰিব কাৰণে বা ফিল্ডত এনেকে যাব লাগে ন, কিমান মানে তাৰে মেনেজাৰ জনে কৈছে যে, তোমালোকক ফিল্ডত যাব দিয়া নাই কাৰণ এই ৰ'দৰ কাৰণে গৰমৰ কাৰণে। সেইকাৰণে ফিল্ডত যাব নাই, মানে বহুত আণ্ডাৰষ্টেণ্ডিং হয় বহুত ভাল হয়, মেনেজাৰজন। নিজে কৈছে এই গৰমৰ কাৰণে ফিল্ডত যাব নে নাই কাইলৈ পৰা দিম ৰ'বা তেন্তে সেনেকে কৈছে আৰু। মানে আমি নাযাম বুলি কলেওঁ প্ৰব্লেম নাই।
উম', উম'।
আমাক বছ মানে মানুহখিনিৰ লগত তাৰে ষ্টাফৰ মানুহখিনিৰ লগত হেৰি হ'ব দিছে। মিলিব দিছে। ইন্ট্ৰডিউচ কৰিব দিছে, আৰু কথা চথা পাতিব দিছে। মানে আমি চেপাৰেট কে তাতে বহি নাথাকো আৰু মানে তাহাঁতৰ লগতো মিলি পেনে আমি বুজ বুজো ফ্ৰাইনেচৰখিনি বুজো যে ফ্ৰাইনে-ফ্ৰাইনেচৰ কি কি কৰে, একাউণ্টখিনি বুজো একাউণ্ট একাউণ্ট কি কৰে সেইবোৰ মানে কৈছে আৰু মেনেজাৰজনে। আম, মানে মোতকে ভালকে যা-যোনে ফ্ৰাইনেচ্, ফ্ৰাইনেচ্ হেৰিচ আছে তাহতে ভালকে গম পাব তাহতি, মানে কি কি কৰিব লাগে, কি কি কৰিব নালাগে ভালকে ক'ব পাৰি পাৰিব। তাৰ পিছত একাউন্টছৰ খিনিয়ে, ভালকে তোমালোকক বুজাই দিব পাৰিব। তাহাঁতৰ পৰা কথা পাতা শিকা, বহি নাথাক কিবা এনেই এনে এনেই গৈছে।
অহ'।
সেয়াই আৰু ভালে লাগিছে গৈ, এ চি ৰুমত আৰু বহি আছো
আমাৰো এ চি।
এ চি ন ভালেই হৈছে সেইকাৰণে, এ এটলিষ্ট তাকে তেতিয়া তুমি যদি স্কুলত কৰিলা হয় ন, বাপৰে গৰমত তুমি গলি গ'লা হয়।
সঁচাকে।
স্কুলত কৰিলে কিন্তু আমি এতিয়া অফিচত কৈছো বা এনেকে চৰুম টৰুমে কৰিছো কাৰাণে এ চি ৰুমত ধুনীয়াকে বহি কাম কৰি থাকা।
আমাৰো সেই মানে লিখিব দি আছে, বুক ৰিভিউ দিব দিয়ে।
অহ' আচ্ছা।
ভালে লাগিছে একেলগে চবে টিফিন খাওঁ। সময় টিফিন টাইম খিনি
হয় নেকি? অহ, টিফিন লৈ যোৱা ন। মইতো তোমাৰ অহ, কালি আমি সেনেকে ওলাই আহি পৰঠা খালো। আজি আকৌ মোৰ ঘৰটো ওচৰতে ন মই পুতুক কে ঘৰলে আহি ভাতটো খাই গৈছো, লাঞ্চ টাইমত। ক'ত আৰু টিফিন লৈ যাম, এই এইখিনিতে দুখোজ মাৰিলে পাই ঘৰৰ ওচৰত। সেইকাৰণে টিফিন টিফিন চিফিন নিয়া নাই আৰু লাঞ্চ টাইমত ঘৰতে আহি পুতুককে ভাত তো। খাই গৈছো।
এটা কিন্তু আমাৰ হম হম কোৱা
কালি বাৰু ফাষ্ট টাইম গলো হিচাপে টিফিন নিয়া নাই আৰু এনেকে বাহিৰতে খালোঁ।
ওঁ।
হেয়াই আৰু কোৱা তুমি।
মাক ইণ্টাৰ্নশিপ কৰি এটা ভাল এক্সপেস হব ন।
অ' সেইটো কিন্ত ভাল এক্সৰিয়েঞ্চ হব মানে ইন ফিউচাৰ, ইন ফিউচাৰ মানে কি এতিয়াই আমাৰ ডিগ্ৰীটো শেইষ হলে জপে চপে ন, কামত আহিব।
মানে হেৰিতটো পাৰিম আৰু মানে মানে কেনেকে মিলিব লাগে চবৰে লগত।
অ' কেনেকে মিবিব লাগে টকিং স্কিল আহিব কমিনিকেচন স্কিল আহিব আমাৰ, আমিতো এইকেইদিন সেয়াই ল বু বুক লগত কিবা লিখিছ নে লিখিবতো দিয়ে নহয়। লগ বুকত একো লিখা নাই নেকি?
নাই লিখা।
আমি দে আমি কালি গ'লো কালিও লিখিছো আজি আহি আজি গৈছো আজিও লিখিছো অকল তোমাৰ দিউৰেচন টাইম টো ানে মান উ আমি ওলাই আহিছো, সেই ওলাই অহা টাইমতটো লিখা নাই লিখিব লাগিব ৰবা সেইটো।
উ অ', অ' তোমালোকৰ পৰা কেইঘন্ট কে কৰিছে? আমি ছয় ঘন্টাকে কৰিছো কিন্তু।
তেতিয়া তোমালোকৰ ফিফটিন ডেজ নহ'ব। টাইম লাগিব তোমালোকৰ টুৱেণ্টি টুৱেন্টিজ লাগিব চাগে।
অ' অ' তোমাৰো কেই ঘণ্টা?
আমাৰ আমিতো বিচাৰিছো ফিফটিন ডজত কমপ্লিট কৰাটো।
উম।
ফিফটপ্লি যাতে কমলিপট হৈ যায় সেইটো বিচাৰিছো।
এ জল্দি শেষ হলেও ভাল আমনিও লাগে।
অ' জল্দি শেষ হৈ গলে ভাল, মানে কি জানা একচোবেলি এক একফালৰ পৰা ভালো হৈছে আমি গৈছো কৰিছো। ঘৰত আহিছো ভাগৰ লাগি যায় বেলেগ ভাবিব লগা একো নহয় ধুনীয়াকে শুই যোৱা। আৰু একদম ভাত চাত খাই ন।
তাকে। এ আৰু কিছুমান কলেজত ন ইণ্টাৰ্নশ্বিপ তোমাৰ জুলাইৰ পৰা দিছে।
অ' আমিতো জুলাই পৰা কৰি আছো।
নহয় নহয় আমাৰ কলেজতো আগৰ পৰাই দিলে ন, মাৰ্চৰ পৰা নেকি? কিছুমানৰ বহুত আ
মাছৰ পৰা দিছে নেকি?
মে নেকি?
অ' মেৰ পৰাই মে জুন মানৰ পৰা দিছে।
অ' অ'।
উ ম নহয় জুলাই, জুলাইৰ পৰা দিয়া নাই। তাহাঁতক চাগে তাহাঁতক চাগে তোমাৰ হেৰি ইণ্টাৰ্ণশ্বিপ টো পৰিছেই জুলাইত যেনেকে আমাৰ এতিয়া আমি জুলাইত কৰি আছো। ন তেনেকে চাগে তাহাঁতিও জুলাইত কৰিছে বোইছা?
নহয় নহয় আজি মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ ছোৱালী আহিছিল আমাৰ লাইব্ৰেৰীত। ত সিহঁতে কলে আমাক জুলাইৰ পৰা কৰিব দিছে।
আহ। একেই কথা আমিও জোলাই পৰায় কৰি আছো।
উম, মই জুনৰ পৰাই কৰিছো।
জোনৰ কেই টাৰিখ?
আজিলৈ নাইন ডেজ হ'ল কিন্তু মই ডেতটো মনত নাই
অ' নাইন দেজ হ'ল নেকি আৰু সদায় সদায় বেলেগ বেলেগ কাপোৰ পিন্ধ নে কি পিন্ধিবা
কি কৈছা
কাপোৰ কি পিন্ধি যোৱা কিবা উনিফৰ্ম চিনিফম মানে কিবা ড্ৰেছ ক'ড দিছে নেকি
নাই নাই মানে ভাল ড্ৰেছে পিন্ধি যাও কুুৰ্তা জন্স টপ সনেকে
ডেইলি ডেইলি কাপোৰো লাগে ন বহুত
সঁচা তুমি কি পিন্ধি গৈ আছা
মই কি আৰু তোমাৰ আজি কুৰ্তা পিন্ধিলো কালিও কুৰ্তা পিন্ধিছো কাইলে জীন্স আউ টপে পিন্ধি যাম চাগে
অ',
ক'ত আৰু দেলি ডেলি কাপোৰ পাই থাকিম
আচা বিশ দিন বিশযোৰ কাপোৰ ক'ত পাম
অ তাকে ধেমালি নেকি বিশ দিন বিচযোৰ কাপোৰ এ এতিয়া ঘৰত যোনবোৰ কাপোৰ আছে সেইবোৰ কে যেনেকে সেনেকে তেনেকে পিন্ধাব লাগিব আৰু
অ',
তাকে
কাপোৰৰ চিন্তাও থাকে সদায় কি পিন্ধিম এনে কাপোৰৰ চিন্তা টিফিনৰ চিন্তা টিফিন কিনিম
টিফিন অ', তোমাৰ এতিয়া দূৰত হল কাৰণে টিফিন চিফিনো লৈ যাব লাগে দিগদাৰ ন ওচৰত
মানে ইণ্টাৰ্ণশ্বিপটো হোৱাৰ পৰা নো খৰচো হৈছে বহুতৰ অহা যোৱা
অহা যোৱা কিবা এটা একচুৱেলি দিব লাগিছিল ন
অ', মানে থাউজেণ্ড কে হলেও মানে ষ্টুডেণ্টক দিব লাগি
দিব লাগিছিলে থাউজেনকে হলে বা ডেইলি যদি এশ টকাকেও দিয়ে তেতিয়াও হৈ যায় বা তোমাৰ ধৰি লা পাঁচশ টকা এটা দিলেও হৈ যায়
আৰু হেৰি কি কয় মানে বাছত যে আহো বাছত যোৱা ভাড়াটো ঠিকে লয় হা দচ টকা এই মেজিকত যে আহো এদিন পোন্ধৰ টকা এদিন বিশ টকা এনেকে কৰে জানানে
মেজিকত বহুত লৈ লয় অ' তুমি তোমাৰ ক'ত বুলি কৈছিলা ইন্টাৰ্নশিপ পাণ অ' বাপৰে ইমান দূৰ পাণ বজাৰতে
উম
দেইলি আহা যোৱা কৰা ধেমালি নহয় দেই আকৌ কাইলৈও যাব লাগিল কেতিয়া কেইটা বজাত যোৱা কেইটা বজাত যোৱা
আমি এঘাৰটাত যাওঁ
আচ্ছা আচ্ছা
পোন্ধৰ বিশ টকাকে ধেমালি যায় নেকি পঞ্চাশ টকা আহাযোৱা নামতে যায় ক'ত পঞ্চাশ টকা এশ টকামান চাগে আহাযোৱা নামতে যায়
অ', খোৱাও যায় ন কিবা কিবি কিনি
খাবা নে বাৰু ইমান টাইম থাকা
অ', টিফিন টো ওপৰত আশা কৰিতো লাভ নাই
সেইটো কেইটালৈকে থাকা ছটা ন?
আজিতো তোমাৰ থ্ৰি থাৰ্টিত আহিছো।
অ' আজি জল্ডি আহিছা? আচ্ছা আচ্ছা
আৰু মানে এচি তলত থাকি মূৰৰ বিষ উঠি যায় বেছি দেৰি থাকিলে উম মানে এচিৰ বতাহটো লাগি থাকে ন
অ আচ্ছা আচ্ছা মই আৰু কিবা শান্তিহে পাওঁ জানানে এই মানে শ্ব'ৰুমৰ ভিতৰত সোমাই থকালেকে বিৰাট ভাল লাগে তেতিয়া ওলাই আহো বাপৰে আৰু আজি কেনেকুৱা
আজি বহুত পুৰি দিয়ে একদম
বাপৰে আজি মানে এনেকুৱা লেতেৰা গৰম মই আৰু নাই নাই কাইলে পৰা মই কু কুটা চুতা পিন্ধি নাযাও দেই বহুত গৰম উঠে টি চাৰ্টে পিন্ধি যাব লাগিব
অ টি চাৰ্টটো পিন্ধি গলে কম্ফৰ্টেবল
কম্ফৰ্টেবল এতিয়া মানে ঘপককে যি তি পিন্ধি যাবও নোৱাৰি, এতিয়া মই স্কাৰ্ট তাত বা ফ্ৰক চব পিন্ধি যাবও নোৱাৰো কিন্তু গৰমত নোৱাৰিয়ে জিনচ পিন্ধি যাব অ বহুত গৰম দেই
ফটো উঠি আছা নে?
অ ডেইলি ডেইলি ফটো এখন এখন ডেইলি মানে কি কালিৰ পৰা গৈছো সেই কালি এখন উঠিলো আজি এখন উঠিলো
জিপিএছ কেমেৰাত উঠা? অ'জি পি এছ কেমেৰাতে অ গ্ৰুপত দিছা?
অ সেইটো কথা মই সুধিম বুলি ভাবিছো ক'ত দিব লাগিব বাৰু?
তোমাৰ মেণ্টৰ কোন হয় সেইটো গ্ৰুপত দিবা
মই সেই গ্ৰুপটোত নাইয়ে জানানে
ইয়ে গ্ৰুপৰ চবকে লিংক দি দিছে যোন যোন মেন্টল হয় মোকটো নিজে এড কৰিছে
এতিয়া মোৰ বা কোন মোৰ মেণ্টৰ কোন মই তাক উম
মেণ্টৰৰ নাম থাকে তাতে
হা
এনেকে ধৰা তোমাৰ নামটো দি মেণ্টৰ এইজন এনেকা দিছে
হয় নিকি সেই লিষ্টখন মোক দিবাচোন হোৱাটচএপত মই একোৱে গম পোৱা নাই জনানে আৰু প্লাচ তোমাৰ চোন কালিও ফটো উঠিলো কালিও দিয়া নহল আজিও দিয়া নহল চোন একো
একো নহয় একেলগে দি দিবা দে ওৱান দে টু
অ একেলগে দি দিলে হ'ল ন বা ছাৰক পাৰ্চনেলি দিলে নহ'ব এ গ্ৰুপতে দিব লাগিব গ্ৰুপত চোন চবে পাব ফটো আৰু তেনেকেচোন চবৰে ফটোতে ভৰ্তি হৈ যাবচোন উম হুম দিগদাৰে এইবোৰ ষ্টৰেজ ষ্টৰেজ ফুল হয় ফোনৰ
ত মই দিলিট কৰিছো বেলেগৰ মোৰ কেইখন ৰাখিছো আৰু
আচ্ছা ভালো লাগে ফটো কেইটাৰ এনেকুৱা লাগে যে বা আমি কিমান কাম কৰিছো ইমান কামিলা বাপেৰে বাপ ইমান মেহনতি মানুহ মোৰটো ফটো দেখিলে মানে এনেকুৱা লাগে ইচ অ কি কাম কৰিছো কিন্তু এনেই ফটো কপি হেৰি কি কয় দেখাবৰ কাৰণেহে উঠো কাম একো নাথাকেই সেনেকে তোমালোকক কি লেপটপৰ কিবা কাম দিছে নে লিখিব লিখিব লাগে
আমি লিখিব লাগে বুক ৰিভিউ দিব লাগে
ৰিভিউ দিব লাগে আচ্ছা
চাই বে ঢেই
সেইটোয়ে লাইব্ৰৰীত আৰু সেয়াই হ'ব এনে ভাল নে যোনজন মেইন মানুহ
অ বহুত ভাল অ